অঁ কোৱাচোন?
কি কৰি আছা?
এনে আছিলো ৰবা, তুমি?
ময়ো এনেই আছিলো ৰবা। চাহপাতি খালা!
খালো দিয়া।
অঁ, ব্যস্ত আছিলা নেকি?
নাই নাই কোৱা।
মই মানে আজি এনেই এটা বিষয়ে কথা পাতিম বুলি ভাবিছিলো, অকমান কি কোৱা তুমি।
অঁ পাতিব পাৰিম তো কি বিষয়ৰ ওপৰত অলপ জনাবাচোন?
মই আজি বন্ধুতৰ ওপৰতে অকমান কথা পাতিম বুলি ভাবিলো। যিহেতু এনেই আছিলো।
অঁ, ঠিকেই ভাবিছা দেই তুমি।
হয়, তোমাৰ মতে এনেই বন্ধুত্ব কিনো?
মোৰ মতে তো বন্ধুত্ব হৈছে আমাৰ বিশ বিশ্বাস বন্ধুত্বৰ পৰা আমি বহুত বিশ বন্ধুত্ব কৰিলে আমি বিশ্বাস কৰিব লাগে। সন্মান কৰিব লাগে লগতে
হয় তুমি একেবাৰে ঠিকে ভাবিছা বাৰু। মইতো ভাবো আমাৰ পৰিয়ালৰ পিছতে বন্ধুসকলে আমাৰ আটাইতকৈ ওচৰৰ মানুহ।
হয় হয়, ঠিকে কৈছা দেই এজন বন্ধু সদায় বিপদৰ সময়ত সহায় কৰে আৰু সঠিক পথ দেখুৱায় হয়নে?
হয়, তুমি ঠিকে কৈছা আৰু বন্ধুত্ব কিয় ইমান গুৰুত্ব বুলি তুমি ভবা এনেই
এতিয়া চোৱা যে কাৰণ বন্ধুৱে আমাৰ মনৰ কথা বুজে আমি যি কথা সকলোকে কব নোৱাৰো নোৱাৰো সেই কথা বন্ধুতোক বন্ধুক সহজে কব পাৰো আমি।
হয়, এইটোতো তুমি একেবাৰে সঁচা কথাই ক'লা বাৰু, কাৰণ আমি কিছুমান কথা এনেকুৱা থাকে যে আমি কাকো ক'ব নোৱাৰে আমি না নিজৰ দাদা, ভন্টি, মা, দেউতা কাকোয়ে ক'ব নোৱাৰো কিন্তু এজন আমাৰ যোনটো যোন যোন বন্ধু আমাৰ একেবাৰে ওচৰৰ সেই বন্ধু জক আমি আমাৰ মনৰ সকলো কথা খুলি পেলাই কব পাৰো। আৰু আমি যেতিয়া আমাৰ মনতো, মনটো অকমান বেয়া লাগে তেতিয়া আমি যদি এজন আমাৰ ভাল বন্ধুৰ লগত সময় কটাও তেন্তে আমাৰ মনটো খুব ভাল লাগে।
অ', হয় দিয়া তুমি ঠিকে কলা দেই। এতিয়া চাবা বন্ধু থাকিলে জীৱন অধিক আনন্দময় আৰু ৰঙীন হৈ উঠে। অ', চাবা এতিয়া যে স্কুল স্কুল জীৱনত বন্ধুত্বৰ গুৰুত্ব বেছি অনুভৱ কৰা যায়। একেলগে পঢ়া শুনা, খেলা ধেমা খেল ধেমালি কৰা, ভ্ৰমণ কৰা আদিৰ অভিজ্ঞতাই বন্ধুত্বক অধিক মজবুত কৰিল মজবুত কৰি তোলে। মোৰ আজিও মনত আছে এবাৰ মই অসুস্থ হোৱাৰ সময়ত মোৰ বন্ধুসকলে মোক যথেষ্ট সহায় কৰিছিলে। মোৰ বহু-বহুত বেমাৰ হোৱাৰ ফলত সিহঁত মোৰ ঘৰত আহি মোক বহুতো সুবিধা কৰিছিলে।
হয়, তুমি ঠিকে কৈছা আৰু আমি যেতিয়া বন্ধুসকল ধৰা আমি স্কুলৰ সময়তে থাকোতে ইমান খেলা ধূলা কৰিছিলো আৰু আমাৰ এজন এনেকুৱা বন্ধু আছিলে যে এইজন আমাৰ একদম আৰু একদম ভাল লগৰ আৰু এজন এইজন যদি আমি নাচ স্কুললৈ নাযায় আমিও নাযাওঁ। নেখেলিলে আমিও নেখেলো, এনেকুৱা টাইপ আছিলে আৰু এনেকুৱা হয় যে সেইজন বন্ধুৰ লগত আমি ইমানেই ওচৰ হৈ পৰো যে আমাৰ ঘৰৰো সকলো কথা তেওঁ জানে আৰু তেওঁৰ ঘৰৰ কথাও আমি জানো আৰু আমাৰ ঘৰতো প্ৰায় তেওঁক বহুত ভাল পায়, এনেকুৱা বহুত আমাৰ লগৰ আছিল কিন্তু এজন বিশেষ থাকে আৰু চবৰে জীৱনত।
হয় হয়, সেইটোয়ে প্ৰকৃত বন্ধুৰ পৰিচয় হয়। প্ৰয়োজনৰ সময়ত যিজনৰ কাষত নাথাকে সেইজনে প্ৰকৃত বন্ধু হয়। কিন্তু আজিকালি বহুতেই স্বাৰ্থৰ বাবে বন্ধুত্ব কৰে, হয়নে?
হয় হয় তুমি এইটো একেবাৰে ঠিক কৈছা, মানে আজিকালি এনেকুৱা হৈছে যে ধৰা এ তুমি কলাই হাই স্কুলৰ জীৱনত আমাৰ বন্ধুত্বটো বেছি গুৰুত্বপূৰ্ণ আছে। কাৰণ তেতিয়া আমি এ স্বাৰ্থৰ কথা নাজানিছিলো, আমি আমি খালি জানো আমি একেলগে খেলিব লাগে, পঢ়িব লাগে, ধেমালি কৰিব লাগে কিন্তু এতিয়া কি হৈছে যিমান মানুহবোৰ ডাঙৰ হৈ আহিছে মানে নিজৰ স্বাৰ্থৰ কাৰণে ভাবে আও। যে এইজন বন্ধুৰ লগত যদি মই থাকো মোৰ স্বাৰ্থ আছে ইয়াৰ লগতে এইটো ইয়াৰ লগত মই থাক ই ন অমুকতো ই মোৰ সহায় কৰিব সিটো সহায় কৰিব কিন্তু আমাৰ আগতে এনেকুৱা নাছিলে ধৰা এনেক কোৱা মানে একোৱে নাছিলে কিন্তু বৰ্তমান যুগত অকল স্বাৰ্থৰ কাৰণে মানুহে বন্ধুত্ব কৰে। ত মই এইটো ইমান এটা ভাল নাপাও স্বাৰ্থ ভিত্তিক সম পৰ্ত কাৰণ বেছি দিন নাথাকেই এদিন নহয় এদিন সেইটো ভাঙি যাবই।
হয় হয় কাৰণ এজন ভাল বন্ধুৰ কি কি গুণ থাকিব লাগে এতিয়া জানাই যে বিশ্বাস, সহানুভূতি ধৈৰ্য্য আৰু সহায় কৰাৰ মানসিকতা থাকিব লাগে, মই ভাবো যে বন্ধুত্বৰ মূল ভেটি হৈছে বিশ্বাস হয়নে? তুমি এতিয়া ভা কি ভাবা?
এইটো আমি একেবাৰে ঠিক কথা কৈছা কাৰণ আমাৰ কোনো সম্পৰ্কই আমাৰ ব এ বিশ্বাস নাথাকিলে থাকিব নোৱাৰে। আমি যদি এজন মানুহকে বিশ্বাসে নকৰো তেন্তে সেইটো আৰু কেনেকুৱা কথা আৰু বেছিকৈতো এইটো বন্ধুত্বৰ ওপৰত বেছি হেই কৰে কাৰণ আমি যদি আমাৰ নিজৰ লগৰ এজনৰ ওপৰত বিশ্বাসে নকৰো তেন্তে আমি তাৰ লগত থাকিবও নোৱাৰো বা আমি একেলগে ফূুৰ্তিও কৰিব নোৱাৰো আমি নিজৰ মনৰ কথা কথাবোৰো কব নোৱাৰো, ত মোৰ মতে বিশ্বাস নাথাকিলে কোনো এটা সম্পৰ্ক জীয়াই থাকিবই নোৱাৰে, বেছিকৈ সেইটো বন্ধুত্বৰ ক্ষেত্ৰত হয় দিয়াচোন।
হয় হয় এতিয়া ঠিকে কলা তুমি। কেতিয়াবা বন্ধু-বান্ধৱৰ মাজত ভুল বুজাবুজিও হয়। কিন্তু কথা বতৰাৰ জৰিয়তে সেই ভুল বুজাবুজি আঁতৰা আঁতৰ কৰিব পাৰি, ৰাগ বা অভি অভিমান অধিক দিন ধৰি ৰাখিব নালাগে, এ কেতি ক্ষমা আৰু বুজাবুজিৰ মনোভাৱ থাকিলে বন্ধুত্ব অটুটও থাকে। তেতিয়া বন্ধুত্ব আমি চিৰকাললৈ ৰাখিব পাৰিম। যদিহে আমাৰ একো ৰাগ নাথাকে আমাৰ অভিমান নাথাকে। আমি সেই এজন বন্ধুৰ লগে আমি গোটেই জীৱন কটাব পাৰিম, হয় নে?
হয় তুমি এইটো একেবাৰে ঠিক কৈছা, মোৰ ক্ষেত্ৰতো এনেকুৱা মানে এবাৰ হৈছিলে যে অ মোৰ যোনজনে একদম প্ৰিয় ব বান্ধৱী তাইৰ লগত মোৰ অহ কিবা অকণমান ভুল বুজা বুজি হৈছিল কিন্তু আমি এনেকুৱা কৰা নাই যে আমি সেইটো সদায় কাৰনে ৰাখি কেনে আমাৰ বন্ধুত্বটো শেষ কৰি দিছিলো। আমি এনেকুৱা কৰিব লাগে যে হয় কিবা মানুহৰেতো ভুল হয় ন তুমি কি কোৱা? কিন্তু সেইবুলি যে আমি এনেকুৱা কৰিব লাগে যে তাইৰ ভুল হৈছে মই তাই মোৰ কিবা এটা মোৰ কামত কিবা ভুল কৰি দিছে সেই কাৰণে মই নামাতোৱে আৰু চিৰ জীৱন এনেকুৱা মোৰ মতে কৰিব নালা নালাগে দিয়াচোন।
হয় হয় আজিকালি চাবা যে সামাজিক মাধ্যমৰ সহজেও উম সামাজিক মাধ্যমৰ যুগতো নতুন বন্ধু বনোৱা সহজ হৈছে। কিন্তু অনলাইন অনলাইন বন্ধুত্ব সতৰ্ক হোৱাটো জৰুৰী। সকলোৱে সহজে বিশ্বাস কৰা উচিত নহয় বাৰু।
হয় এইটো এক একদম তুমি জৰুৰী কথা কলা দেই কাৰণ আহ বৰ্তমান যুগত এনেকুৱা হৈছে বিভিন্ন সামাজিক মাধ্যম ওলাইছে, ইনষ্টাগ্ৰাম, ফেচবুক ইত্যাদি ইত্যাদি। কিন্তু আমি হয় আমি বিভিন্ন মানুহৰ লগত কথা কো কথা পাতো বা বিভিন্ন বন্ধু বান্ধবী বনাও। কিন্তু এনেকুৱা হব নালাগে যে আমি কথা পাতি লবলৈ আমি একদম বিশ্বাস কৰি পেলাই একদম আমাৰ আপোন কৰি ল'ব লগা লাগে কাৰণ যোনজন মানুহক আমি আজিলৈকে দেখা নাই আমি আহ সন্মুখত পোৱা নাই তেওঁৰ লগত আমাৰ কথা বতৰা হোৱা নাই সেনেকে সন্মুখা সন্মুখী সেই য মানুহক আমি এনেকে দৰে বিশ্বাস কৰিব পেলাব নালাগে কাৰণ তেওঁ আমাৰ ভালতো বিচাৰিছে নে বেয়াটো বিচাৰিছে না তুমি জানা না মই জানো কিন্তু বহুত মানুহে এইটো ভুল কৰে দিয়াচোন যে অ এনেকে অ বিভিন্ন সামাজিক মাধ্যমত অ কা মানে বন্ধু বান্ধৱী গন ভাল আৰু বিভিন্ন নিজৰ মনৰ কথা খুলি কয় কিবা কৰিল কিন্তু মোৰ মতে এইটো একদম সঠিক নহয় তুমি কি ভাবা পাইনে!
মইতো এইোৱেই ভাবো ৰ'বা যে যিজনে কেৱল প্ৰশংসা কৰে বা প্ৰসংসা কৰে বা তেওঁ সদায় প্ৰকৃত বন্ধু নহবও পাৰে। প্ৰকৃত বন্ধু সেইজনে যিজনে সত্য কথা কব ভয় কবলৈ ভয় নকৰে। তেনেকৈয়ে চাবা যে আজিকালি বহুতো বন্ধু বান্ধৱীৰ এনেকুৱা হৈছে যে যদি বনু বেলেগজনে যদি ভুল কাম কৰি থাকে তে লগৰ জনেও তাক মানে ঠিক কৰি নিদিব বা নকব যে ত ভুল কৰিছা তই নকৰিবি বেয়া কাম আজিকালি এনেকুৱা যে বেয়া কাম যদি কৰিও আছে যে কৈ যে একো নহাই কৰিব পাৰা কৰিব পাৰা এনেকুৱা বহুতো আজিকালি বন্ধু বান্ধৱী হৈ পৰিছে যোনে নিজৰ হেৰিটোৱে চাই যে এনেকে বেলেগক এনেকে ক'বও নোখোজে যে এইটো বেয়া কাম নকৰিবি পাৰিলে সিহঁতে কয়ে যে কৰ কৰ একো নহয় দে এনেকুৱা টাইপৰ বহুত বন্ধু বান্ধৱী আছে ন!
হয় হয় মইয়ো এনেকুৱা বহুতে দেখা পাইছো কিন্তু মোৰ মতে এনেকুৱা কৰিব নালাগে দিয়াচোন। তুমি ঠিকেই কৈছা এইতো কাৰণ আ যদি তেওঁ আমাৰ প্ৰকৃত বন্ধুৱে তেন্তে আমি তেওঁ যদি কিবা এটা ভুল কৰি আছে আমি তেওঁক তেওঁৰ পৰা সেইটোৰ পৰা আঁতৰাই আনিব লাগে অ যদি মই নাজো জানো যে এইটো ভুল তেতিয়াও বেলেগ কথা কিন্তু আমি জানি বুজি সেইটো কৰিব নালাগে দিয়া যে তাইৰ বেয়া হওক বা মোৰে বেয়া হওক এইটো বহুত বেয়া আৰু আমাৰ নিজৰে কাৰণে আৰু মই তোমাক এটা কথা কব বিচাৰো যে আমাৰ এনেকুৱা হয় যে আমি কিছুমান বন্ধু বান্ধৱীৰ লগত সদায় কথা পাতো হা কিন্তু কিছুমানৰ লগত আমি সদায় কথা নাপাতো। যেনে ধৰা মইয়ো ব্যস্ত আছো সেইজন মানুহেও ব্যস্ত আছে তো এনেকা আমাৰ সদায় কথা পতা নহয় কিন্তু এনেকোৱা হব নালাগে যে অ যদি আমি এমাহ দুমাহ তিনিমাহৰ পিছত লগ পাইছো ত' আমি এনেকোৱাই লাগিব লাগে যে আমি ত কালিয়ে কথা পাতিছিলো পৰহিয়ে কথা পাতিছিলো অ ত আমাৰ বন্ধু -বান্ধৱী বিলাক সেনেকোৱা হ'ব লাগে।
হয় হয় আৰু এইপিনে চাবা যে বন্ধুত্বৰ তুলনা আন কোনো সম্পকৰ সৈতে কৰিব নোৱাৰি। তেনেকে যেনিবা ধন সম্প ধন সম্পত্তি হেৰাই গলেও পুনৰ পাব পাৰি। কিন্তু প্ৰকৃত বন্ধু সহজে পোৱা পোৱা নাযায় দিয়া।
অ এইটো একেবাৰে সঁচা কথা কৈছা বাৰু তুমি এনেধৰণৰ হ আহ ঠিক আছে বাৰু আজি তোমাৰ লগত মোৰ বন্ধুত্বৰ ওপৰত এনেকৈ কথা পাতি বিৰাট ভাল লাগিল অ তুম মই নজনাখিনিত মই তোমাৰ পৰা শিকিব পাৰিলো ঠিক আছে আমি আন এটা বিষয় লৈ আৰু এদিন কথা পাতিম হুম উম দিয়া